অ' আছে
অঁ।
হেল্ল'। অঁ হেল্ল'
অঁ।
অ' এতিয়া শুনিছো
অঁ।
এতাই শুনিছ অ', কি কৰি আছা?
অহ, এ কি কৰিবি বৰ ষুণ দিছে ভিতৰতে অ' বৰষুণ দি আছে, ভিতৰতে আছোঁ।
অ', আমাৰো বৰষুণ। তাকে আজি এ যোগ দিৱস আছ
অ, কি হৰ হৰাই আছে?
বৰষ ষুণ
নহয়, কিবা হৰ-হৰনি শব্দ, কিবা খটং খাটাং, কিবা টিং চিং খটং খাটাং কৰাৰ নিচিনা লাগিছে।
নাই-নাই, একো শব্দ নাই, এতিয়াও?
আজি যোগ দিৱসৰ কাৰণে আজি, অ, এত তিয়া আজি নহয়, আজি বোলো যোগ দিৱসৰ কাৰণে গ'লি নে নাই?
গলো, মানে চৰ্মাক মাতিলে যোগ দিৱসত, যোন যিখিনি আৰু মা মানে শিকাইছে, সেইখিনি ইমান ভালকে অ', ব্যায়াম সঁচাই। মানে ৰাতিপুৱা কৰি সঁচাই বেছি ভাল লাগে। অ'।
শৰীৰটো মানে দিনটোলৈ পুৰা ৰিলেক্স হৈ যায় অ'।
দাটি পঠিয়া পাই গ'লো। গৈ পেলাই সেয়া ব্যায়াম কৰিলে ইমান ভাল লাগিছে শৰীৰটো সঁচাই এনেকে মানুহে যদি মানে কি নহয় আমি বৰ ভুলহে কৰোঁ প্ৰত্যেকে দিনাখনে এনেকে কৰিব লাগে ঘৰত আচলতে।
অ', অলপ মা বেছি টাইম নালাগে বিছ মিনিট হওঁক। মা বা আধা ঘন্টা ক নিজৰ শৰীৰটোৰ কাৰণে যদি সিমানখিনি মানে ব্যায়াম কৰা যায় ন নিজৰ শৰীৰটো নিজে বহুত খিনি প্ৰ কচনত ৰাখিব পৰা যায়।
সঁচা সঁচা ভহুত খ ত নখ বেমাৰ আজ সকলো ফালৰ সচাই কৈছো দেই বহুত ভাল হয় কৰিবিচোন মাজে মাজত অহতেও!
মাজে মাজে মানে কি মই ৰাতিপুৱাৰ পৰা কৰিব লোৱা নিচিননা হৈছে। ৰাতিপুৱা মই কৰৱে যেনিবা দেই।
অ নহ ৰাতিপুৱা সেই কৰিবি পানী খাবি তমি খাই কৰিবি সেইটোও ভাল কিন্তু খোজ কঢ়াতটো অ খোজকাঢ়াটোতো এটা ব্যয়াম এৰিছোন ন!
ৰাতিপুৱা হওক তাৰপিছত আকৌ আকৌ মানে সন্ধিয়া টাইমত, এইখিনি টাইমত মই বিশ মিনিট আধা ঘণ্টা। পাই মানে মই খোজে কাঢ়ো, খুব স্পীডকে কঢ়ো কিন্তু দেই লাহে লাহে মই খোজ কাঢ়ি নাথাকো আৰু, অ, স্পীডকে কঢ়ো, তাৰ পা আজি আক নাই দুদিনমানানৰ পৰা মানে মাতিয়ে আছে ই শংকৰদেৱ স্কুলত বিয়ামটো হৈ আছে যে। শিকাই আছে বহুত মানুহে শিকাই আছে মইহে যোৱা নাই, তাৰ পা আজি আকৌ যোগ দিৱসৰ কাৰণে আজি। আজি যোগ দিৱসৰ কাৰণে মানে অ', সোনকালে যাব দিলে একে চাৰিটা বজাতে। আৰু গলো সেই চাৰিটা বজাতে নোযোৱাতৈ থকা নাই। তাৰ পিছত চাৰে পাঁচটালৈকে কৰিলে, তাৰ পিছত আকৌ এই ষ্টেডিয়ামত আজি গোটৰ মানুহ বিলাকক কৰিছে ন মহিলা বিলাকক মই গোটত নাই, অ'। মহিলা গোটত মই বাৰু নাই আত্মসহায় গোটত। তাৰপিছত তথাপিতো তালৈ গ'লো ইমান মানুহ ষ্টেডিয়ামত মানে বিৰাট ভাল লাগিছে আৱ সিহঁতকো চালো চাই আকৌ আকৌ অলপ মানে তাতে কৰিলো।
বহুত ভাল কৰিছ দেই, নাই নাই বহুত ভাল যিকোনো বেমাৰৰ কাৰণে হজম শক্তিও হয় বা সকলোখিনি ফালৰ বহুত ভাল
মানুহ মানে অ', ষ্ট্ৰং হৈ থাকে ন শৰীৰটো। বেমাৰেও পতকে লাই নোপায়, কিবা এটা বেমাৰ হলেও মানুহৰ ইমিউনিটিটো মানে ষ্ট্ৰং হৈ যায়গৈ। পতককে এটেক কৰিব নোৱাৰে অ', সেইটো কাৰণে মানে কৰিব লাগে। মই এ তাকে ভাবিছো নাই বোলো কৰিমেই আৰু অলপ শকতো হৈ গৈছো ন। আগতকৈ অলপ শকত হৈছো অ', এ ইমান শকত হলেও মানে ভাল নালাগে আৰু।
সেইটোয়ে মানে জোখৰ অ', অ', মিডিয়াম চাইজটো সেইটো নাই সদায় ব্যায়াম কৰিলে বহুত খিনি হেৰি কন্ট্ৰ'লত আহিল। যাব স্বাই স্বাস্থ্য বা বেমাৰ আজাৰ হওক। সকলো ফালৰ পৰা।
সেইটো কাৰণে আকৌ কিন্তু এটা কথা। অ' খোৱা-বোৱাটো অকণমান, পাৰিলে মেইনটেইন কৰিব লাগে, এতিয়া মাছ-মাংস যদি আও বেছিকে খাই দিওঁ, আহি যদি বোলে ব্যায়াম কৰিছোঁ, মই এক্দম পুৰা একদম দুপৰীয়া। গধূলা মাছ
অ', কিন্তু সেই
অ', ইমানো খাব নালাগে ন! অ', তেলে কিন্তু মানুহৰ, অ', বহুত বেমাৰ কৰে তেলে, অ', মই আজিকালি প্ৰায় তেল কমকে দিয়া হৈছোঁ।
মই বহুত কওঁ। সেইটোৱে। কমাই খাব লাগে।
খালে মানুহৰ অ', আচলতে মানুহৰ বেমাৰতটো কিয় হৈছে! তেলৰ কাৰণে হৈ আজিকালি, আগৰ মানুহে তেল খাব কি কৰে বা সাৰ খাই বেছিকে ন! আজিকালি মানুহে খাৰ নেখায়েই! খাই। খাৰ খোৱাটো সপ্তাহত এদিন হ'লেও খাবলৈ খাৰ খাব লাগে, তিতা খাব লাগে। আগৰ মানুহে তিতা অঁ সকলো সকলোখিনি সপ্তাহত দুদিন হওক এদিন হক খাই। আজিকালি মানুহে তিতা নাখায়েই।
নাখায়েই আকৌ মই এতিয়া হেৰি কৰিছোঁ অমিত এতিয়া গছৰ ধুনীয়া অমিতা আছে যে, অমি এতিয়া কাটি লৈ পেলাই তাকে বোলো ক'লাখাৰ আছে, ক'লাখাৰ দি বনাম।
অ ই বিৰাট ভাল লাগে, অ খাৰ দি পেলাই যে একে অমিতাটো যে বনাই নহয় আদা অকনমান থেতিলাই জালুক আৰু আদ দা দি দিব লাগে। ইমান ধুনীয়া লাগে নহয় মিঠা কি সোৱাদ আহে। অ। বাট ধুনীয়া লাগে সেইকণ ভা চব্জি খাই কিন্তু দেই আৰু বেলেগ একো নালাগে আৰু সেইটো মিঠাতে খাব পাৰি ভাত। কিটা আহ খাও কেতিয়াবা কেতিয়াবা তেনেকে বনাম। ভাল পাওঁ। কিন্তু আমাৰ এটাহে কথা দেতাই নেখা দেতাই অকণমান খালো মায়ে যে সেইকনো নাখ খায়। এই তি তিনিটা মানুহ ন অলপ প্ৰব্লেম হৈ যায় মানে অ।
বনাম। বোলে তিনিজন মানুহৰ কাৰণে অকলে অকলে খাবলৈও ভাল নালাগে।
ভাল নালাগে সেইটোৱে আৰু ইমান অকনমান বস্তু বনাবলৈও বেয়া লাগ জনী মানুহৰ কাৰণে তেনেকুৱা হয়। কিন্তু আগৰ মানুহৰ তেল ধৰক খালেও মানে সাৰটো খাই যে কাট খাই যায়, আজিকালি মানুহে সাৰ নাখায় আৰু আগৰ হৈছে ঘৰৰ তেল আজিকালিটো নহয় আজিকালি তেলবোৰ এ বহুত কিবা কিবি মিক্স তিয়ে অ' ভেজাল। তেলটো কেৰাহীত তাৰ লগতে কিবা এটা গোন্ধ এটা আহে। আগৰ তেৰা, কেৰাহীত তেল দি দিয়াৰ লগে-লগে সেই তেওঁ, কেতিয়াবা আমাৰ ঘৰত পেৰা তেল থাকে যে, সেইয়া আনি, যেতিয়া আমি তৰকাৰী বনাওঁ বা চব্জীত দিওঁ কেৰাহীত দিয়াৰ লগে-লগে কিমান ধুনীয়া গোন্ধ এটা, একে সৰিয়হ, সৰিয়হ গোন্ধ আহি যায়। কিমান ভাল লাগি যায়। কিন্তু কিনা তেলবিলাকৰ সেইটো অ', ছেণ্টে নোলায়।
নোলায়, নোলায় সেইটো
উম। বহুত ভাল লাগে সেইটো তেলৰ বস্তু, আৰু সোৱাদটোৱে বেলেগ হৈ যায়।
আকৌ ভেদাইলতাটো ভাল পেটৰ কাৰণে। ভেদাইলতা, মানিমুনি, নৰসিংহ, উম আমাৰ বাৰু সকলোবোৰে আছে ইয়াত।
অ', আকৌ এতিয়া মানুহৰ তেজটো যদি শৰীৰত, শৰীৰত সিম' গ্ল'বিনটো কমিলে ক'লা কচু থুৰটো বা ঠাৰিটো, সেইখিনি খাব লাগে।
উম।
হু
বহুত তে মানে আজিকালি ভেজাল হল বোৰ খাদ্যবোৰ।
অ'
সকলো খাদ্যই ভেজাল হৈ গ'ল। ক'লা কচুটো বহুত ভাল কিন্তু খাবলৈ দেই। তাতে বহুত ভাল আৰু আমি কি কৰোঁ, ক'লা কচ চুটো যে পাতত দি দিওঁ
অ', পাতত দিলে ভাল। কিন্তু এটা কথা, ই যদি কিছুমানে যে বইল কৰে, বইল কৰি যদি পানীটো পেলাই দিয়ে পানীটো পেলাই দিলে, তাতকে খোৱাতকে আৰু নুখ
নাই নাই, সেইটো আচল তাৰ হেৰি, আইৰনটোৱে গুচি যায়।
চি যায় গে। এনেও সিতাটো খালে ইমান এটা কাম নিদিয়ে, কি কৰিব লাগে, বেছি পানীও দিব নালাগে। মই আকৌ এনেকে বনাও দেই, কুকাৰটোত কচু খিনি ধুনীয়াকে ধুই ললো তাৰপিছতে, মা শুকা, খালি মানে কচুখিনি তাত দি দিওঁ। আদা, নহৰু তাৰপিছত জলকীয়া জিৰা। এনেকে ধুনীয়াকে খুন্দি কৰি পেলাই গোটেইখিনি পিয়াজ চিয়াজ কাটি তাতে দি দিওঁ মানে। দিয়াৰ পিছতে ম অকনমান পানী দিওঁ অ', অকণমান চি মানে ইমান পানী নিদিওঁ আৰু মানে একাপ বা দুকাপ মান জোখাত পানী দি দিওঁ। দি পেলাই একদম পুৰা চিটি মাৰি পেলাই এটা বা দুটা চিটি মাৰি দিওঁ তেতিয়া কিন্তু পানীটো কচুৰ পৰাও ওলাই যায় ন'। অলপ থুপথুপীয়া সিনা হৈ ওলাই যোৱাৰ পিছত চিটিটো যোৱাৰ পিছত আৰু অকমান উতলাই দিওঁ অ', উতলাই দিওঁ। যেনেকুৱা মানে অ' হেৰি কচুৱে নহওঁক, ধৰা কচুৱে নহওঁক একদম নধৰে তেনেকে বনালে।
অ', সেইটোৱে ভাল নহ'লে তোমাৰ অ', তোমাৰ হে চ'ৰি তোৰ পৰা বোলো ৰেচিপি টো শিকিলৈ ভালে কৰিছোঁ মই বনাব লাগিব আজি বৰষুণ দি আছে। আজি বাৰু কচু
নহয় এইটো কচু হেৰি কচু টো সদায় ৰ'দত খাব
অ', সেইয়া ৰ'দত খাব লাগে।
অ', ৰ'দত খাব লাগে আকৌ পচলা ৰ'দত, ৰ'দত পচলাত
অ', খাই, কালি খাইছিলো। অ, পচলা, কালি খালো, বহুত ধুনীয়া লাগে পচলা খাই।
উম, ইমান ধুনীয়া লাগে নহয়, মই কিমান ভাল পাওঁ। আও, ইউৰিক এচিড যদি এনেই মানে বাঢ়ে বা ভৰি হাত বিষ হয়, মানুহে তেতিয়াও খাব লাগে সেইটো।
নহয় মই খাইছো, এইয়া মোৰ ভৰি বিষ আছে যে এই বিষৰ কাৰণে কালি সেইয়া আনি দিলে, পচলা বনাই খাইছোঁ, আৰু কেতিয়াবা এনেকে মানে কাটি পেলাই কেঁচাই কেঁচাই ৰসটো খাই দিওঁ মই। মিক্সিত দি দিওঁ, দি পেলাই ৰস টো খাওঁ।
সেই ৰসটো খাব লাগে, বহুত ভাল কিন্তু। অ, বিষটোৰ কাৰণে ভাল
সকলোৱে কয় বোলে বৰ ভাল, বৰ ভাল বোলো খাওঁ ৰচোন। ভাল, অ', দুদিনমান খাই পেলাই অলপ মই আৰাম পোৱা নিচিনা পাইছো এতিয়া।
কে, ইউৰিক এচি চিতৰ কাৰণে মানে কল পচ পচলা টো খাব লাগে বিশেষকে। সেইটোয়ে, এ আমাৰ গাওঁৰ জেগাত এতিয়া কলপচলাটো পাবলে ইমান প্ৰবলেমো নহয়।
উম, স -সকলোৱে জানিব বৰ লাগে দেই এইবোৰ কথা নহ আচ। আচলতে, এতিয়া তই কলি কাৰণে ধৰ কিছুমান জানিছো।
অহ। কিছুমান বস্তু মানে কি আৰু উম। এতিয়া কচুটোৰ কথাই কৈছো, কচুটো বনালেই নহ'ব নহয় যদি সিজা- বইল কৰি পেলাই, যদি পানীটো পেলাই দিয়ে কথাটো ক'লো, তেতিয়াহ'লে তাৰ আচল হেৰিটো গুচিয়ে যায়। অ 'ধৰ পাব লাগে যদি অ। অহ না হানদ্ৰেট মা মুখত। শতাংশ থাকে গৈ, ফিফটি শতাংশ স তেনেকুৱা সেনা হয় জানো সেইটো কাৰণে, যিটো বস্তু জেনেই এতিয়া আৰু
ঠিকে আছে নেকি?
হা?
বাৰু ঠিকে আছে এই উম হেৰি ডেটা আহিছে তিয়া অফ। মইও সেই, চাহ অকন বনাই দিম গৈ আহি গা-পা ধুইয়ে এই গোঁসাই ঘৰত শুমাও ওলাই আহিছোহে। তাৰপা ফোনটো দেখি পেলাই ফোনটো ধৰি লোৱা, অহ ঠিক আছে, ঠিক আছে হ'ব অ'। অ, হ'বদে কাটি দে।
অ', অ মই কাটিব পাৰা নাই মানে কলটো ৰব।